আহ আছো আছো তুমি
ময়ো আছো দিয়া ভালে আছা নে
আছো আছো আছো
হয়, অ', মই মানে তোমাক ফোন কৰিছিলো যে আজি ভাবিছো তোমাৰ লগত এটা বিষয়ত বিষয় লৈ কিনে কথা পাতো আলোচনা কৰো অলপ।
অ', অ', কোৱাচোন কোনটো কি বিষয়?
হয়, আমাৰ অসমৰ ইতিহাসৰ বিষয়ে।
অ', ঠিকে হাবি, ঠিকে ভাবি, এতিয়া ভাল বিষয়।
অ', হয় হয়। বাৰু অ তুমি আহ কি আহ তোমাৰ মনত কি আহে অসমৰ ইতিহাস বুলি কলে
অসমৰ ইতিহাস বুলি কোৱাৰ লগে লগে আমি যদি আহ যদি ভাল বংশ কৰে তেতিয়া আহোমসকলৰ বিষয়ে ক'ব পৰা যায় কাৰণ আহোমসকলে যিহেতু অসমত ছয়শ বছৰকাল ৰাজত্ব কৰিছে এনেকুৱা কোনো মানে বংশ এতিয়ালৈকে ক মানে কোনো মানে ৰাজত্ব এতিয়ালৈে কৰা নাই আহোমসকলৰ যদি ক'ব ক'ব যোৱা যায় যেতিয়া আহোমসকলে আহিছিল বাৰশ ছয় ছাব্বিশ খ্ৰীষ্টাব্দত চাউলুং চুকাফা যেতিয়া এ উ তিব্বত অতিক্ৰম কৰি কিনে যেতিয়া আহোমৰ প্ৰথম ৰাজধানী চৰাইদেউত যেতিয়া পাতিছিল ত' তেতিয়াৰ পৰা আহোমৰ মানে শাসন শাসন মানে ৰাজ্যভাৰ চলিছিল তেতিয়াৰ পৰাই আৰু তো মানে অ ক'ব লাগিলে অসমৰ অ মানে বহুত সৰু সৰু সৰু সৰু সৰু সৰু ৰজাই অসমৰ বহুতখিনিতে শাসন কৰিছিল আমাৰ যদি চ যায় কোচবিহাৰৰ পৰা আহ আজিৰ দিনতো নলবাৰী বা কামৰূপ জিলালৈকে এতিয়া কোচৰ ৰজা নৰনাৰায়ণে শাসন কৰি চিল আৰু ইপিনে উজনে অসমৰ পিনে আহোমৰ ৰজা শাসন কৰিছিল এনেকুৱা
হয় হয় অ ঠিকে কৈছা বাৰু তুমি তেওঁলোকে কি কৰিছিলে আমাৰ এ বিভিন্ন জনগোষ্ঠীৰ মাজত ঐক্যও স্থাপন কৰিছিলে
একতা স্থাপন কৰিছিলে
হয় অ কি কয় আহোমসকলৰ কিমান বছৰ আসন আসন কৰিছিলে তুমি কি কি কবা
আহ আহোমসকলেতো ছশ বছৰ শাসন কৰিছিলে তেওঁলোকৰ যিবিলাক পৰম্পৰা আছিল তেওঁলোকৰ যোনবিলাক এতিয়াও বহুত ত' যদি উজনি অসমযৰ পিনে যোৱা যায় শিৱসাগৰ পিনে এতিয়াও আছে তথাপিও তেওঁ তেওঁলোকে আহ নিজৰ পৰম্পৰা পৰাৰ লগতেও অসমীয়াি যিবিলাক জাতিৰ মানে যেনেকুৱা বিহু সেইবিলাকো তেওঁলোকে সেইবিলত বহুতো মানে পালন কৰা দেখা যায় চ চ' মানে প্ৰথম ৰজা প্ৰথম ৰজাৰ পৰা শেষ ৰজালৈকে
হয় এইটো বিশ্ব ইতিহাসত এক দীঘলীয়া শাসনকাল হিচাপে গণ্য কৰা হয়
হয় থিকে কৈছা এনে তুমি কি জানা মানে অসমৰ ইতিহাসৰ বিষয়ে আৰু
অ আহোমসকলৰ বিষয়তো তুমি কলাই আৰু মাত্ৰ তাৰপিছত আৰু কামৰূপত বহুতো বংশ আছিলে তোমাৰ সৰু ডাঙৰ যাৰ নেকি ৰাজত্ব চলিছিলে তেনেকে তোমাৰ আহ ভাস্কৰ বৰ্মন শুনিছিলা
উ ভাস্কৰবৰ্মন শুনিছিলো ভাস্কৰ আৰু ভাস্কৰ মই শুনিছিলো
হয় এনেকে বহুত কেইটা তোমাৰ সৰু ডাঙৰ ভাস্কৰ বৰ্মন তাৰ পিছত তোমাৰ কি কয় আৰু এনেকৈ আৰু বহুত কিবা কিবি কেইটামান সৰু ডাঙৰ আছিলে আৰু
হয় হয় হয় ভাস্কৰ বৰ্মন অ লাচিত বৰফুকন জানো জানো
হয়নে শুনিছা
শুনিছো শুনিছো সিহটোতো শৰাইঘাটৰ আহ কি মানে আহোম আৰু মোগলৰ যোনটো যুদ্ধ হৈছিল তো বহুত আহ মানে মোগলক মানে পৰাস্ত কৰিছিল এ ৰাতিৰ ভিতৰতে গড় নিৰ্মাণ কৰিছিল যাৰ আজিও মানুহে মোমাই সাগৰ বুলি কোৱা হয়
তেতিয়া মানে একশ উম আহ ষোল্লশ
ষোল্লশ খ্ৰীষ্টাব্দৰ সীমাই স সেইতে সময়খিনিতে আহোম আৰু মোগলৰ যুদ্ধ হৈছিল
ঠিকে কৈছা এ যুদ্ধত লাচিত বৰ আহ কি কয় বহুত বীৰত্ব প্ৰদৰ্শন কৰিছিলে আৰু আহ তেওঁ কি কয় তুমি শৰাইঘাট যুদ্ধৰ কথা শুনিছিলানে
শুনিছো শুনিছো শৰাইঘাটৰ যুদ্ধৰ কথা
হয় আহোমসকলে মোগলসকলক পৰাজিত কৰিছিলে
আহোম আৰু মোগলৰ
হয়
আৰু আহোমৰটো অসমৰ যদি ক'ব যায় ইতিহাসৰ আহ অসমত ইতিহাসততো আহোমকলক বহুতো মানে নিজৰ নিজৰ কৃষ্টি সংস্কৃতিবোৰো লৈ আহিছিল ইয়াতে ক'ব লাগিলে আহোমসকলেও অসমত
বহুতো তেওঁলোকে মানে তেনেকুৱা যদি ক'ব যায় শিৱসাগৰৰ পিনে ৰংঘৰ কাৰেংঘৰ আহ আজি উম বিশ্ব ঐতিহহ্য ক্ষেত্ৰ হিচাপে এতিয়া পৰিগণিত হৈছে জ তেওঁলোকে য নিৰ্মাণ কৰিছিল হয় আৰু
আৰু অ কি কয় তুমি অ কি কয় কি ভাব বা অসমৰ ইতিহাস অধ্যয়ন কৰাৰ ওপৰত গুৰুত্বপূৰ্ণ নে কি গুৰুত্বপূৰ্ণ আছে কৰাটো কিয় গুৰুত্বপূৰ্ণ।
অসমৰ এতিয়া গুৰুত্বপূৰ্ণ কাৰণ যদি আজিৰ দিনত যদি ক'ব লাগিলে কাৰণ অসমক যদি চিনি পাব যদি অসমত যদি জানিব লাগে তেতিয়াাহ'লে অসমৰ ইতিহাস অতিকৈ গুৰুত্বপূৰ্ণ। কাৰণ যিবোৰ মানে এতিয়া এতিয়াৰ দিনত আহ কৃষ্টি সংস্কৃতি যিবোৰ আগৰ দিনৰত কৃষ্টি সংচ সংস্কৃতি বো জানিব লগা জানিব লগা বহুত ল লাগতিয়াল ইতিহাস
উম বাৰু অ কি কয় তুমি আহ তোমাৰ মনত এনেকুৱা কোন কোন মানে, এই তোমাৰ ইতিহাসত। আ আগতে মানে এনেকুৱা আৰু ভাল ভাল নেতা বা তোমাৰ ধৰি লোৱা বীৰ। সাহসী আহ। এনেকুৱা মানে মনত পৰে ন মানে মান মা ব্যক্তিৰ কথা ইতিহাসত।
পঢ়ে পঢ়ে, কাৰণ যদিও যায়। আহ, তেতিয়াৰ দিনত আহ কোচ ৰজা যেনেকৈ বীৰ চিলাৰাই আছিল। তেওঁ ভায়েক আছিল তো তেওঁৰ দিনতো বহুতো মানে বহুত কথা শুনিব পৰা যায়, তাৰপিছত আমাৰ এই জয়মতীৰ কথা শুনিব পৰা যায় জয়মতী কুঁৱৰী, কনক-কনকলতা। অ' কনকলতা বৰুৱা।
কোহল কুঁৱৰো আছিলে হয়।
আৰু উম বহুত এনেকুৱা বহুতো মানে বহুতো ব্যক্তি আছে ব্যক্তি আছে তাৰ তাৰ পৰাক্ৰমৰ কথাটো এতিয়াও লাচিত বৰষুণ টো আছে তাৰপিছত বীৰ চিলাৰাই আছে। মূলা গাভৰু আছে। বহুত ভাল ভাল পৰিগণিত ব্যক্তিও আছে এতিয়া মানে, আগৰ আগৰ দিনত।
উম। আৰু বাকী তুমি জয়মতীৰ আৰু এই যে জয়মতীৰ কিবা কথা জানা নেকি বিষয় তেওঁৰ বিষয়ে?
জয়মতীৰ অ, জয়মতী তেতিয়া এনে জানো খুব বেছি এনেকুৱা নহয় জয়মতীৰ যেতিয়া মানে স্বৰ্গদেউ জয়মতীৰ স্বামী স্বৰ্গদেউ গদাদেৱ সিংহ আছিল ত' তেতিয়া আছিল অ' ল'ৰা ৰজা বা চুলফোৱা আছিল অ', অ', যোনটো আহোমৰ কম বয়সীয়া যোনটো ল'ৰা ওজা আছিল তাৰ আহ, ত' তেওঁৰ দিনত মানে এ এটা প্ৰথা আছিল যে আহোমৰ মানে আহ, যদি কোনোবা গাৰ মানে ধৰা কৰ'বাত কিবা যদি মানে আহ গাৰ কৰ'বাত-কৰ'বাত মানে উম, ক্ষতি হয়তো সেই-সেইজন মানে ৰজা-ৰজা হ'ব নোৱাৰে ত সেই সেই হিচাপে গাদৰিঙ। আহ, উপৰ পলাইছিল ত জয়মতী কৰি একো কোৱা নাছিল তাৰ পিছত, ত'মই বহুতো শাস্তি -শাস্তি ভিতৰত আছিলটো।
হয়- হয় মইয় মানে তোমাৰ অ, যোৱাকালি অ কি কয় এখন কিতাপ পঢ়ি থাকোতে ইতিহাসৰ পাইছিলো মানে বহু কথা তেওঁৰ বিষয়ে মানে অ, ভিতৰত পাইছিলো আৰু পঢ়ি কিনে অলপ মোৰ দুুখ লাগিছিলে মানে অলপ বেয়া লাগিছিলে আৰু যে কেনেকৈ এগৰাকী নাৰীক ইমান ইমান হয় নিৰ্যাতন চলাইছিলে। তেওঁৰ স্বামী গদাপানীৰ জীৱন ৰক্ষাৰ বাবে তেওঁ নিজৰ জীৱন উৎসৰ্গা কৰিছিলে।
হয়-হয় ঠিকে কৈছা। অ, তেওঁৰ পুত্ৰটো ৰুদ্ৰ - ৰুদ্ৰসিংহই তেওঁৰ নামত জয়সাগৰ পুখুৰী খন্দাইছিল শিৱসাগৰত। জয়দৌল
হয় আৰু তেতিয়া কি হৈছিলে জানানে আহোম ৰাজ্যত জানা লৰা ৰজাৰ শাসন চলিছিলে।
উম, সেইটো হয়। অসমৰ ইতিহাসটো বহুত মানে ক'ব লাগিলেটো অ, বহুত বিচেষ সেইখনবাৰ শিকিবলগীয়া- শিকিবলগীয়া বহুত আছে।
হয় আৰু-আৰু তুমি অ কাৰ বিষয়ে মানে জানা তুমি? আমাৰ পুৰণি যিয়ে আমাৰ দেশৰ কাৰণে আমাৰ ৰাজ্যৰ কাৰণে বহুত কৰি থৈ গৈছে।
অসমৰ যদি ক'ব লগা যায় উম, আহোমৰ কথা তাৰপিছত কোচ কোচ ৰাজবংশী, অসমতো বহুতো মানে তেতিয়া দিনত চুতীয়া বংশ আছে চল অ', পাল বংশ আছিল, বৰ্মন বংশ আছিল বহুত সৰু সৰু মানে এটা ৰাজ্য মানে এখনখন ৰা এখন এখন সৰু সৰু ৰাজ্য আছিল তেতিয়াৰ দিনত।
হয়, তুমি কনকলতা বৰুৱাৰ বিষয়ে কিবা ক'বলৈ বিচাৰিবা নেকি?
কনক কনকলতা বৰাটো ঊনৈশ বিয়াল্লিশ চনত অ', ভাৰত ভাৰত ঊনৈছ বিয়াল্লিছ চনত ভাৰতৰ এই অসহযোগ আন্দোলনত শ্বহীদ হৈছে মমতা বৰুৱা।
হয় এগৰাকী বিৰংগনা আছিলে স্বাধীনতা সংগ্ৰামী আছিলে।
কুশল কোঁৱৰ তেনেকুৱা প্ৰথম অসমীয়া চিপাহী বিদ্ৰোহৰ
হয় এইবোৰে সকলো মানে স্বাধীনতা আন্দোলন মাত বহুত মানে কি কয় আগুৱাই আহিছিলে সহায় কৰিছিলে। লাগি পৰি আছিলে মানে সৰুৰ পৰাই মানে তেহেতে দেশ প্ৰেমৰে অনুপ্ৰাণিত হৈছিলে।
আৰু বহুতো এতিয়াতো অসমতো বহুতো মানে অ, এতিয়া ক'ব লাগে বহুত বোৰ জনা জনা ব্যক্তিও দেখা আছিল
হয়।
তেওঁলোকৰ কৃষ্টি সংস্কৃতি এতিয়াও বোধো অনুপ্ৰাণিত কৰি আহিছে
এতিয়া ভাল লাগিলে তোমাৰ লগত কথা পাতি গম পালোঁ বহুত কথা তোমাৰ পৰা জানিব পালোঁ। আশা থাকিল মোৰ পৰা তুমি জানিব পালা, আৰু আমি কেতিয়াবা এই অসমৰ ইতিহাসতটো যিহেতুকে সমাপ্ত নহবই নহয় মান নিতে আকৌ আমি এটা এটা বিষয় বেলেগ বেলেগ বিষয় লৈ কথা পাতিম। জানিম মানে ঠিক আছে দিয়া ভাল লাগিল কথা পাতি তোমাৰ লগত।
উম ধন্যবাদ।